অ', কোৱা।
অ', কি কৰি আছা?
এ এনেই আছোঁ ৰ'বা, কি কৰিবা! তুমি কি কৰি আছা?
এই এনেই আছোঁ ৰ'বা, কি কৰিবা আৰু! ঘৰতে আৰু পৰি চৰি আৰু এনেকে আৰু। পৰি আছোঁ ৰ'বা। বাকী পিছে কোৱাচোন আজি কেনে আৰু মানে তোমাৰ লগত এতিয়া অলপ মানে কি বুলি কয়! অ', মানে যেতিয়া তুমি মেছেজ দি আছিলা, তুমি ভইচ মেছেজ দি আছিলা টো মোক, অলপ আগতে ত' বহুত তোমাৰ, মানে তাৰমানে অঞ্চলটোত তোমাৰ সেইখিনি জাগাত আৰু বহুত চাউণ্ড আহি আছিল। এতিয়া কিবা কাম চাম চলি আছে নেকি?
এ নাজানো। ৰাতিপুৱা তোমাৰ মই নুঠোতে, পাঁচটা মান বজাৰ পৰাই তোমাৰ কোনবাই কি বা মেচিন চলাই আছে। মানে শান্তি নোহোৱা আৰু এই ৰাতিপুৱাই পুৱাই। কাম বোৰ কৰিব, অ-চবৰে ঘৰত কাম থাকে বাৰু। সেইবুলি তোমাৰ সেই ৰাতিপুৱা মানুহ নুঠোতে সেই কাম কৰা দৰকাৰী নহয় নহয়। একদম মানে তেতিয়াৰ পৰা যে এতিয়ালৈকে এতিয়া তোমাৰ দছটা বাজিবৰ হ'ল। ত মানে মানুহবোৰ মানে সা-একদম মানে ধৈৰ্য্য নাই আৰু অলপ সময় মানে বেলেগ মানুহও যে আছে কাষৰ ফালে। আৰু মানুহ বিলাকে তোমাৰ হেৰি ন-নকৰে ন! অভিযোগো নিদিয়ে ন'! সমস্যাটো সেইটো। যদি কিবা সমস্যা হৈ আছে, তেনেহ'লে মানুহবোৰে অভিযোগো নিদিয়ে। এতিয়া মানে য'ত কাম চলি আছে, আমাতকে বহুত দূৰত। মানে বহুত দূৰ নহয় দিয়াচোন অলপমান দূৰত তথাপিও ইমান দূৰলৈকে শব্দ আহে মানে কিমান ডাঙৰ মেচিন তেওঁলোক কে ব্যৱহাৰ কৰি আছে ত সেনেকুৱাই আৰু কিনো কবা এতিয়া মানুহক আৰু তো ক'ব গ'লে এতিয়া হাই কাজিয়াই লাগিব আৰু মানুহ বিলাক টো জানে আজিকালি বুজি বুজি নাপায় ত সেনেকুৱা ধৰণৰ আৰু কি ক'বা
সেইটোতো হয় বাৰু সেইটোতো হাই, হাই কাজি হ'ব এতিয়া তোমালোকৰ ঘৰত তো বা আমাৰ ঘৰতো যেনেকুৱা কাম চলি থাকে আৰু ধৰি লোৱা কামটো বহুত জৰুৰী তেতিয়া ধৰি লোৱা অ তোমাৰ লগত কাম কৰিছে আৰু পোৱাৰ পৰা বা বেলেগে তোমাক গোনে কথা শুনাব আহিছে তেতিয়াতো কোৱা যাবই দিয়াচোন তোমাৰো কোৱা যাব মোৰো কোৱা যাব আৰু তেওঁলোকৰো কোৱা যাব সেইটো আৰু এতিয়া কি ক'ম আৰু বাৰু তোমাৰ এটা টাইম চাই কিনে কৰিব লাগে দিয়াচোন ৰা ৰাতিপুৱা পাঁচটাৰ পৰাতো কোনো নকৰে দিয়াচোন কাৰণ পাঁচটা বজাতো মানুহে শুইয়ে থাকে বেছিভাগ মানুহে পাঁচটাৰ পৰা নকৰি আঠটা নটা মানৰ পৰা কৰিব পাৰে বাকী তোমাৰ এই যিটো আমি যিহেতু ক'লোয়ে তোমাৰ আমি তোমাৰ শব্দ হোৱা কথা কলোয়ে বেছি হাল্লা চিঞৰ বাখৰ ত' এই নতুনকে যিটো আমাৰ ওলাইছে আৰু আমাৰ আমাৰ যিবিলাক ডকুমেণ্টৰী আছে বা যিবিলাক আমাৰ বি বিজ্ঞানীসকল আছিল বা ধৰি লোৱা আমাৰ যিবিলাক বিজ্ঞাপনসকল আছিল ন বিজ্ঞাপনী সকলোৱে এই যিটো নতুন নতুন প্ৰদূষণ ওলাইছে শব্দ প্ৰদূষণ ত তাৰে ওপৰত তুমি কি ভাবা মানে সেই শব্দ প্ৰদূষণটো মানে কেনেকুৱা ধৰণৰ এটা সৃষ্ টি কৰে বা কেনেকুৱা ধৰণৰ এটা এটা সমস্যাৰ সৃষ্টি কৰিছে সমাজ এখনত তো তুমি তাৰে ওপৰত কিবা এনেই বিশেষ জ্ঞান আছে নে নে তুমি কিবা এনেকে ভাবা নে শব্দ প্ৰদূষণটো আমাৰ কাৰণে অ মানে আমাৰ আমাক যিটো ধৰি লোৱা আমাৰ যিটো ক্ষতি সাধন কৰে নে নকৰে নে শব্দ প্ৰদূষণ টো আমাৰ কাৰণে একো নহয় আৰু মানে সাধাৰণ এটা সমস্যা আৰু সমস্যাৰ দৰে এনা একদম ডাঙৰ সমস্যা তুমি এইটো লৈ কি ভাবা মানে তোমাৰ মতামতটো দিয়াচোন মোক
এইটোৰ বিষয়ে ভাবিব মানে কি আৰু ভাবিবা আৰু শব্দটো চাৰিওফালে হৈয়ে থাকে তোমাৰ এটাৰ পিছত এটা বেলেগ বেলেগ ধৰণৰ শব্দ যিটো প্ৰাকৃতিক ভাৱে হোৱা শব্দ ধৰা চৰাই চিৰিকটিৰ মাত হওক বা যিটো আমাৰ বতাহৰ শব্দ থাকে বিজুলী ধেৰকণি সেই বোৰ বেলেগ কিন্তু মানুহে যিটো সৃষ্টি কৰা মেচিন চেচিন ব্যৱহাৰ কৰি বা গাড়ী ব্যৱহাৰ কৰি সেইবোৰ মানে যথেষ্ট মানে ক্ষতি কৰক আৰু ক'ব গ'লে কাৰণ সেইটোৱে কি কৰে তোমাক সিটো মানসিক অশান্তি ন সেইটো বহুত সৃষ্টি কৰে আজিকালি দেখিবা মানুহৰ জীৱনত এনে শান্তি নাই মানুহে ধৰা বিভিন্ন কামত লাগি থাকাটো ব্যস্ততাৰ মাজত জীৱন যাপন কৰে তাৰপিছতো ধৰা এতিয়া মই যদি কৰৰৈ এতিয়া কোনোবা এজন মানুহে যদি তোমাৰ সোমবাৰৰ পৰা শনিবাৰলৈ কামত ব্যস্ত হৈ থাকে বা গোটেই দিনটো তোমাৰ ৰাতিপুৱা ওলাই যাব কামলৈ গধূলি ঘৰলৈ আহিব তেওঁতো নিজৰ মাজত সময় কটোৱাৰ দিনটো নাপায়েই তেওঁৰ হাতত অকল ৰবিবাৰৰ দিনটো থাকে ত সেই ৰবিবাৰৰ দিনটো এতিয়া ম আমাৰ দেখিছাই তুমি শুনিছাই যে এতিয়া কাম চলি আছে ত সেই ৰবিবাৰৰ দিনটো কাৰোবাৰ কাৰণে হয়তো বহুত বেছি মূল্যবান হব পাৰে কাৰণ সদায় সেনেকুৱা দিন নাহেতো হয় সপ্তাহত এদিন সেনেকুৱা দিনটো কটাবলৈ পায় ত তাতেও যদি মানুহে অশান্তিৰ সৃষ্টি কৰে ত মানুহৰ কেনেকুৱা ধৰণৰ মানে আহ তোমাৰ বেয়া লাগিব পাৰে বা কেনেকুৱা ধৰণৰ মানসিক চাপ এটা পৰিব পাৰে যে মই গোটেই সপ্তাহটো কাম কৰিলো আৰু এদিন যিটো দিনত মই ধৰা অলপমান নিজকে ৰেষ্ট দিব বিচাৰিছো বা নিজৰ শান্তি বিচাৰিছো সেইটোতো শান্তি নাই মানে এ সেনেকুৱা ধৰণৰ সমস্যাই কি কৰে মানুহৰ যিটো মানসিক অৱস্থা বহুত বেয়া কৰি দিয়ে। আহ তুমি দেখিবা এতিয়া মানুহৰ আজিকালি সৰু সৰু কথাতে খং উঠি যায়। তুমি যেতিয়া ধৰা ক'ৰবাত ট্ৰাফিকত ফাঁচি থাকা তেতিয়া দেখিবাচোন হৰ্ণ বেছিকে যদি হৰ্ণ মাৰি থকা মানুহজনক খং উঠি যায় কাৰণ সেই যিবিলাক শব্দ ওলাই বা যিবিলাক শব্দ হৰ্ণৰ জৰিয়তে যা মানুহৰ কাণলৈ যাই ন, সেইবোৰে মানে মানুহৰ মগজুত বহুত বেছি বেয়া এটা প্ৰভাৱ পেলাইতো তাৰ ফলত মানে মগজুৱে কাম নকৰা হৈ যায়। তুমি এনেকুৱা বহুতবাৰ দেখিবা যে তুমি ধৰা বহুত চাউণ্ড বা বহুত যিবিলাক শব্দ সেই শব্দৰ মাজত তুমি থাকা যদি তোমাৰ এনেকুৱা অলপ সময় পিছত তোমাৰ এনেকুৱা লাগিব যে তুমি কাণ দুখনেৰে একো শুনা নাই বা এনেকুৱা মানে ধলিচ্যাত যেন অনুভৱ হ'ব আৰু নিজকে যে এনেকুৱা দেখা চেখা নাই মূৰ চুৰ ঘূৰাব নেক- কি সেনেকুৱা ধৰণৰ অনুভৱ হয়। ত এনেকুৱা ধৰণৰ সমস্যা তোমাৰ মানসিক সমস্যাৰ লগত যিবিলাক স্বাস্থ্যজনিত সমস্যা সেইবোৰো সৃষ্ট- চি দিয়াচোন আজিকালি ক'বলৈ গ'লে, বাকী তুমি এই বিষয়ত কি ভবা?
হয় হয় এইটোতো হয় বাৰু এইবিলাক যিবিলাক আম সমস্যা আছে শব্দ প্ৰদূষণ দ্বাৰা এই শব্দ প্ৰদূষণে কিন্তু আাৰ বহুতখিনি ক্ষতি সাধন কৰে কিন্তু। আৰু লগতে তোমাৰ এই আমাৰ যি কি বুলি কয় এইটো এইটো আমাৰ শ্ৰৱণ শক্তি আৰু যিটো সুনা শক্তি সেইটো বহুত আঘাতপ্ৰাপ্ত ত কৰে। কাৰণ ধৰি লোৱা তুমি এই আ তোমাৰ যে কাম চলি আছে এতিয়াও মানে ধৰি লোৱা তোমাৰ ধৰি লোৱা ড্ৰিলৰে শব্দ হওক বা ধৰি লোৱা হাতুৰি ক'বাত লোহাত কোৱা এনেকুৱা ধৰণৰ যিবিলাক শব্দ সেইবিলাক শব্দ যেতিয়া তুমি নিৰন্তৰভাৱে যেতিয়া তোমাৰ কাণত বাজি থাকিব তেতিয়া মানে যিখন তোমাৰ কানৰ পৰ্দা হওক বা কাৰণ যিত তোমাৰ সেই আৰু। সেইটো মানে মানে কি বুলি কয় যিটো মানে ফাত মেলি যাব আৰু ক'বলে গ'লে বা যিটো তোমাৰ পৌৰ শুনাৰ যিটো তোমাৰ শ্ৰৱণ শক্তি দিনক দিনে কমি যাব। এ এতিয়াই যি তোমাৰ ধৰি লোৱা এই কিছুমান সৰু সৰু প্ৰকাৰ যে শব্দ হয় সৰু সৰু প্ৰকাৰ শব্দটো যেতিয়া তুমি নিৰন্তৰ ভাৱে শুনি থাকিবা ন তেতিয়া মানে মানে এনেকুৱা লাগিব যে এ মানে মগজুটো তোমাৰ মানে তোমাৰ বিষাব লাগিব এনেকুৱা আৰু এই ধৰি লোৱা আজিকালি ৰাতি টাজি পকাই মাতে বা তোমাৰ এই দিনতে মাতি মাতি যায় সেইবিলাক কিছুমান যে গাত তৰ পৰা মাতে বুলি কয় যে পকাবিলাকে এনেকে মাত দি থাকে ত সেইবিলাক পকাবিলাকে যেতিয়া ধৰিলে তোমাৰ উ নিৰন্তৰ ভাৱে আৰু তোমাৰ কাণত বাজিয়ে থাকিব বাজিয়ে থাকিব আৰু চৌব্বিশ ঘণ্টাই এনেকে বাজিয়ে থাকিব। সেই তোমাৰ যিটো তোমাৰ অ যিটো কাণৰ যিটো বা তোমাৰ যিটো মগজুৰ যিটো শক্তি সেই মগজু শক্ত- তত মানে এনেকুৱা লাগিব সেই কি বস্তুবিলাক শুনি আছো এনেকুৱা ধৰণৰ এনেকুৱা ধৰণৰ ত সেইবিলাক আৰু। বাকী তোমাৰ শব্দ প্ৰদূষণৰ কথা কি কম ন শব্দ প্ৰদূষণতো আমাৰ মান দেশত বেছিকে আৰু ক'বলে গ'লে। এ তোমাৰ গাড়ী মটৰ শব্দ শুনিবা নে নে তুমি কি হয়ৰ শব্দ শুনিবা? এই ধৰি লোৱা তোমাৰ আমাৰ যিবিলাক গাড়ী মটৰৰ যিটো হৰ্ণ হৈছে এই হৰ্ণবিলাক কিমান ধৰণৰ বজাই ন ধৰিলা এই অলপমান মানে গাড়ীখন আগত আহি গৈছে বা গাড়ীখন ঘূৰাই আছে আৰু তাতেই তোমাৰ হৰ্ণ বজাই আছে মানে এনেকুৱা ধৰণৰ কথা আৰু মানে গাড়ীখন ঘূৰা আছেদি আপোলোকে নিচ চকুৰে কৰি দেখে তথা তথাপিও মানে হৰ্ণটো নামাৰিলে মানে শান্তি নাই আৰু এনেকুৱা ধৰণৰ কথা আৰু। আৰু লগতে আমাৰ এই যিবিলাক আমাৰ ধৰি লোৱা
এই ডাঙৰ ডাঙৰ ফেক্টৰী থাকা ন কিছুমান সেই ফেক্টৰী পৰা মানে অ মানে কিছুমানৰ পৰা অ শব্দ নোলাই বাৰু কিছু কিছুমানৰ ত শব্দ লয় ন বহুত খিনিয়ে ত তাৰ পৰা বহু খিনি মানে অকমন। মানুহৰ যিটো ধৰি লোৱা তোমাৰ এই যিটো অ মানে। শ্ৰৱণৰ যিটো শক্তি বা সুনাৰ শক্তি সেইটো সেনেকে আৰু হ্ৰাস পাব কাৰণ যিমানে তুমি এইবিলাক ওচৰত। কিবা। আৰু লগতে যিবিলাক আমাৰ ডাঙৰ ডাঙৰ ডি জে আছে য ডি জে হওক বা তোমাৰ এই যিবিলাক ডেক আছে। আৰু তোমাৰ এই যি গায়ক গায়কে গান গালে তোমাৰ সেইবিলাক দেক লয় আৰু বা তোমাৰ ধৰি লোৱা। এই এইবিলাকে আৰু মানে ডাঙৰ ডাঙৰ হোম থিয়েটাৰ যি আছে সেইবিলাক তেতিয়া তুমি বেছিকে বজাবা বা সেইবিলাক। সৰু ওচৰত যেতিয়া। থাকিবা আৰু মানে কাণ পাতি বা তমাৰ ধৰি ললাক সেইবিলাকৰ ওচৰত মানে নাচি বাগি থাকিবা এতিয়া তোমাৰ। কাৰ যিটো মানে মানে ধৰি লোৱা কাণখন মানে এনেকুৱা লাগিব কিবা যেন সোমাই আছে বা তোমাৰ কাণ খন মানে এইটো কৈ যে একদম আহ ত তাল মাৰি ধৰা বুলি কৈছে তাল মাৰি ধৰা আৰু কাণখন। সেনেকুৱা ধৰণৰ সমস্যা হব এই এবাৰ মোৰ কি হৈছে জানা নে? আমাৰ যেতিয়া এটা অনুষ্ঠান আছিলে সেই অনুষ্ঠানত। এই গায়ক মাতে দিয়া ত গায়ক ম মাতাতে আমি যেতিয়া আছিলো আৰু তেতিয়া। আমি সেইখিনি সময়ত খুব না নাচিছিলো আৰু মানে গায়কে গান গালে আমি খুব নাচো আৰু। ত তেতিয়া কি হৈছিল এই যিটোটো চাউন যিটো চাউন চাউণ্ড চিষ্টেমৰ ওচৰতে মানে আমি নাচি আছিলো। শব্দবিলাক আমাৰ কাণত বাজি আছিল। ত' মোৰ পিছদিনা কি মোৰ পিছদিনা মানে কাণখন মানে যিটো তাল মাৰ তাল মৰা বুলি হয় ন। তাল মাৰি ধৰি আছিল মানে ভালদৰে একো অন শুনা পোৱা নাছিলো বা তোমাৰ মানে ধৰি লোৱা। বিষাই আছিল কাণৰ যিবিলাক ফুটা আছে কাণৰ ফুতটো বিষাই আছিল। ত সেনেকুৱা ধৰণৰ যিটো সমস্যা সেই সমস্যাটো মই সন্মুখীন হৈছো ত সেইকাৰণে মই। এইবিলাকৰ যিটো সমস্যয়া সেই সমস্যাটো টো মই ভালদৰে আৰু। বুজিব পাৰো আৰু যে এইটো আৰু ক হৈছে বা এইটো কিয় হব লগা হৈছে আৰু। ত' মই ভাবো আমি যিবিলাক যিমান পাৰো আমি এইবিলাক এইবিলাক দেশ হওক বা ডাঙৰ ডাঙৰ। সংগীত বজোৱা হ সেইবিলাক আমি যিমান পাৰো হ্ৰাস কৰিব লাগে আৰু বাকী তুমি কিবা। কবা নেকি এইবিলাক সমস্যা কেনেকে আমি সমাধান কৰিব পাৰো বা ইয়াৰ আমাৰ সমাধান কি আৰু।
সমাধান মানে কি আৰু মানুহৰ সাৱধানতাই সমাধান এতিয়া নিজৰ। যদি ভাল পোৱাৰ কাৰণে তুমি বেলেগৰ অশান্তি কৰি আছা তেনেহলে তুমি মানে। সমাজৰ কাৰণে বহুত বেয়া এটা কাম কৰি আছে আৰু ক'বলৈ গলে। কাৰণ তুমি ভাল পাইছা হয়তো ডাঙৰ ডাঙৰকে গান শুনি। হয়তো তোমাৰ দৰে দহজন ব্যক্তি তোমাৰ ওচৰে পাজৰে অঞ্চলত থাকিব পাৰে তেওঁলোকে ভাল নাপাব পাৰে। তুমি এতিয়া যদি। আহ শব্দটো অলপমান কমাই দিয়া তেতিয়াহ'লে তোমাৰ একো ক্ষতি নহয়। কিন্তু তেওঁলোকৰ হয়তো যথেষ্ট বেছি লাভ হব তেওঁলোকে শান্তি পাব দিনটোত। সেনেকুৱা ধৰণৰ কথাবোৰ ক'বলৈ গ'লে কিন্তু। এ কি ক'ব আৰু মানুহবোৰতো জানাই আৰু মানুহৰ কথা আৰু ক'ব লাগে নাই মানুহবোৰ স্বাৰ্থপ নিজৰ নিজৰ সুখ দুখ বা নিজৰ যিবিলাক। স্বাৰ্থপ আন এটা কাম সেইবোৰৰে বুজি পায় বেলেগৰ দুখ সুখতো বুজি কোনেও নাপায়। ত। শব্দ প্ৰদূৰ্ষণ মানে মানুহে সৃষ্টি কৰি আছে আৰু ক'বলৈ গ'লে সৃষ্টি কৰাৰ। লগতে তোমাৰ। কি কয় এইটো শব্দ প্ৰদুৰ্শনৰ যিবিলাক উপায় যিবিলাক তোমাৰ ৰোধ কৰা। পায় সেইবোৰো নোহোৱা কৰি যাই আছে দিনক দিনে ত মানে। সমস্যা কি ক'বা আৰু বহুত জটিল সমস্যাই দিয়া এইটো আচলতে তুমি ভাল কথাই ওলালা বাৰু আজি। বিশেষ এতিয়া মই যিটো অঞ্চলত আছো ইয়াতেও তোমাৰ বহুত মানে পোক পতংগই মাতি আছে চাগে শুনা পায়ে আছা অলপ আগতে মেচিনৰ শব্দও চাগে শুনা পাইছিলা ত সেনুকাই দিয়া মানে এইবোৰে মোৰ নিজৰে মানসিক অৱস্থাটো বহুত বেয়া কৰি দিয়ে আৰু ক'বলে গ'লে কিবা এটা ধৰা দৰকাৰী কথা যদি কবলে থাকে কাৰোবাক ফোনত তেতিয়াহ'লে ক'ব নোৱাৰা ইমান শব্দ আহি থাকে এ ধৰা মুৰ লগতে তেওঁৰো অলপমান মানসিক অৱস্থাটো বেয়া হৈ যায় ত সেনেকুৱা ধৰণৰ কথা আৰু বাকী হ'ব দিয়া আজিলে ৰাখিছো
অ অ হ'ব দিয়া